হেল্ল' অ, শুনিছানে? অহ, শুনিছো কি কৰি আছা?
এ গোটৰ কিবা প্ৰচিডিং এখন লিখি আছো। তুমি?
অ' মই এইয়া ৰন্ধা বঢ়া কৰিয়ে আছো। এই ল'ৰা-ছোৱালীৰ পৰীক্ষা আছিলে। গোটৰ কিবা আহিছে নেকি? শুদা আজি নিৰামিষ। কি হ'ল, হেৰি, কি হয়, কিবা আহিছে নেকি গোটৰ?
গোটৰ একো অহা নাই। অ'ডিত কৰিবলৈ আহিছে যে।
অহ।
তাৰপা, সেই অ'ডিত কৰিবলৈ যাম মানে সোমবাৰে। তাৰপা সেইটো কাৰণে বোলো এই ম' প্ৰচিডিং অলপ লিখিবলে আছে।
অ।
সেইটো কাৰণে, তাকে লিখি আছো।
অ'এনে কিবা সাহায্য আহিছে নে গোটত?
পঁচিশ হাজাৰ, পঁচিশ হাজাৰ পালোঁ।
এই লোণ লৈ পেলাই, লোণ লোৱাৰ পিছত যে পাই সেইটো ন?
অহ।
হয়, এতিয়া যে আকৌ এতিয়া পঁচিছ হেজাৰ দিব বুলি যে কৈছিলে সেইটো পালা হ'ল নেকি?
নাই পোৱা নহয়।
অহ!
হেৰি, এইটো কি দিব চাগে, প' পঁচিশ হাজাৰ পালো মানে। তোমাৰ পঞ্চাশ হাজাৰটো আকৌ দিয়া নাই মানে, দিব চাগে। এইটো তোমাৰ হেৰি হে, চাবচিটি হে।
অ চাবচিটী। পঁচিশ হেজাৰতো লে পঁচিশ হেজাৰ সেইটো লোণ ল'লে পাই চাবচিটি। এতিয়া আকৌ এই- এ উদ্যমিতা আঁচনিত যে পাইছে পঁচিশ হাজাৰ, দহ হাজাৰ পোৱা পিছত পঁচিছ হাজাৰ এটা পাব বুলি যে কৈ আছে।
ফ'টো মাৰিলোঁ হেৰি কৰা নাই আৰু এই ওম, এইটো পোৱা নাই। পাম আৰু ফ'টো দুবাৰকে মাৰিলো।
অ, অহ।
তোমালোকৰ আছেনে নাই সেইটো?
আমাৰ নাই নহয়। আমি সেইটো গোটত নাইয়েই ভিও গোটত।
অ'সোমাব লাগিছিলে আকৌ।
নাই অ' সেইবিলাক সোমাবলে হেৰি হৈছে উম' মানুহ সুবিধা নাই যে। আকৌ এইবোৰ ঘূৰি পকি ফুৰিব লাগে। এইবোৰ কৰিব লাগে মইহে
হেৰি তাৰপিছত তুমি আচাৰ চাচাৰ বনাইছানে?
অ আচাৰ বনোৱাই নাই এনেই ঘৰত খাবলে হেৰি হয় আ আকৌ ব্যৱসায় কাৰণে কৰাই নাই।
অ ব্যৱসায়, ব্যৱসায় কাৰণে কৰা আকৌ ময়ো কৰি আছো নহয়। মই ইমান ধুনীয়াকে এটা মানে সৰু সুৰাকে মই নিজ জৈন কাম এটা হৈ আছে। তুমি কৰা যদি কৰাচোন ৰেজিষ্ট্ৰেচন কৰাই দিম মই।
অ অ আচাৰ উম এতিয়া মানে আ চাৰ চিজনটো গুচি গ'ল যে, আমো এদাই হ'ল।
নহয় হ'লেও মানে তুমি এতিয়া নেমু তোমাৰ চোৱা নেমু বনাব পাৰা, নেমু আকৌ ভোট জলকীয়া এনেকে কিবা কিবি বনাব পাৰ দেখোন।
অ অ অ
বনোৱাচোন যদি, যদি তুমি বনোৱা মানে হেৰি মই তোমাৰ ৰেজিষ্ট্ৰেচন কৰাবলে মানে মানুহ আছে মই ৰেজিষ্ট্ৰেচন তোমাক কৰাই দিম।
অ অ
মই এতিয়া ধুনীয়াকে আচাৰ ব্যৱসায় কৰি পেলাই কি ধুনীয়াকে মই চলি আছো। তোমাৰ তুমি সেই পাকেট পাকেটত যদি বিক্ৰী কৰা তেনেকেও তোমাৰ লাভ আছে। আকৌ বটলতো বিক্ৰী কৰিলে বটলতো লাভ আছে তোমাৰ।
অ হয় নি?
অ অ তুমি এনেই এতিয়া ঘৰত চোৱা, চোৱা তুমি আৰু অ ঘৰত এনেই থকাত কে মোক এনে এনে আৰু ঘৰতে তুমি এন আছা হয় নে নহয়? এতিয়া এটা আচাৰ কাণ যেনিবা বনালা। তুমি এতিয়া কোনোবা যেনিবা এ লাগে সেইখিনি তুমি বিক্ৰী কৰিও যেনিবা তুমি টকা এশ পালেও তুমি কিমান।
সেইতো গম পোৱা নাই যে, তেনেকে এন জি অ'ৰ সুবিধা ৰেজিষ্ট্ৰেচন কিবা এটা কৰিব পৰা হয় বুলি।
হেৰি এনেকে পেকেট চিষ্টেম কৰিলেও হ'ব। তুমি দহ টকীয়া দহ টকীয়া সৰু পেকেট যে সেই তেনেকুৱা পেকেট পাকেত আনি পেলাই বিক্ৰী কৰিলেও তুমি বহুত পইচা পাবা নহয়।
ভাবি আছো পাকেটৰ চিষ্টেম কৰি পেলাই এন জি অ ব্যৱসাৰ কৰা।
অ আৰু বটলত কৰিলে মানে তুমি এতিয়া পাকেটত হ'লে যেনিবা তুমি সৰু পাকেটটো ল'লে দহ টকা বিক্ৰী কৰিলে ডাঙৰটো আনিলা পঞ্চাশ টকাত বিক্ৰী কৰিলা। আকৌ যদি নহয় বোলে নহয়। মই বটলতে দিম। বটলত দিলে তোমাৰ নিজৰ লাভ, বটলত তুমি এতিয়া এটা বটলত তুমি এ বটল চাই চাই এশ টকা, পঞ্চাশ টকা, পয়সত্তৰ টকা এনেকে বিক্ৰী কৰিব পাৰিবা নহয়।
অ অ পাৰিম তোন আকৌ এনেইহে থাকো
আৰু যদি তুমি ৰেজিষ্ট্ৰেচনটো কৰি লোৱা। তেতিয়া তুমি বেলেগলে যাবলৈ দৰকাৰেই নাই। তোমাৰ ঘৰতে আহি পেলাই ঘৰৰ পৰা আহিয়ে লৈ যাবহি। ফোন কৰি দিলে হ'ল মোৰ এনেকৈ চাহ বনাই থোৱা আছে এ মই বিক্ৰী কৰো বুলি ক'লে তোমাৰ সেই ফোনৰ নাম্বাৰ এটা দিয়ে নহয়, সেই ফোনৰ নাম্বাৰটোতে তোমাৰ ঘৰৰ পৰা আহি লৈ যাবহি।
অ বহুত সুবিধা আছে দেখোন তেতিয়াহ'লে।
এ আছে আমাৰ মানুহ বিলাকে মেইন কি এইবোৰ এতিয়া নাজানে চবে এতিয়া কিছুমানে মনে মনে কিমান কাম কৰি আছে। আমি এতিয়া এ খাইছো, বৈছো ঘৰৰ ভাতকেইটা বনাইছো বা কিবা এটা, সিহঁতি আকৌ সেইবোৰ নহয় তোমাৰ আচাৰে হওক, কাপোৰে হওক, সেইবিলাকত কিমান আগবাঢ়ি গৈছে আৰু।
সেইবোৰ কথা আকৌ এতিয়া কিছুমানে জানে যদিও নকয় যে তুমি সুবিধা পাইছা গম পাইছা যে জনাইছা ভাল লাগিলে তোমাৰ এতিয়া তোমাৰ ইনকাম হয় ন সেইটোৰপৰা
এই বহুত ইনকাম হয় তুমি এবাৰ কৰি চালে মানে যেতিয়া পইচা কেইটা চুবলৈ পাবা এ মই আৰু কৰো আৰু কৰো এনেকুৱা লাগিব মানে তোমাৰ
অ', তোমালোকৰ এনেই সন্মুখত থকা আমজোপা হয় নহয় আম জোপা আছে নাই তোমালোকৰ যে সন্মুখত আছে আমজোপা সেইজোপা আছে নে নাই
আম তোমাৰ এদাই হল নহয় মই অলপ আচাৰ বনালো তাৰপা এ পৰি পৰি ধে নষ্ট হ'ল এতিয়া মানে আৰু তোমাৰ আম তেনেকে গছত তেনেকে বুলি ক'বলৈ মানে নায়েই আমেই নাই তাপা সেইদিনাখনি ডাল অলপো কাটি দিলে যে
তাৰপৰা মা অলপ আমাৰ মাহতৰ লগত আমি বেলেগ যে তাৰপৰা মাহঁতেও অলপ আচাৰ বনালে মইও আচাৰ বনালো মানুহে নিয়ে থাকে নহয় নন ষ্টপ ৰখাৰখি চিষ্টেমে নাই নহয়
ঘতো নাই সিবোৰ তো আৰু কৰ ৰৈ থাকিব ব্যৱসায় কৰিবলে মানুহে আৰু সুবিধা এ আমাৰ মানুহে ফুৰিবলে বেয়া পায় আকৌ
ময়ে এতিয়া কিমান খিনি আমৰ আচাৰ বনাইছো মই এতিয়া চব পেকেট চিষ্টেমতহে বিক্ৰী কৰিছো তাৰপিছত কিছুমান যোনবিলাকে মানে দূৰণিলৈ বিচাৰে সেইবিলাক আৰু বটল চিষ্টেমত দিছো আৰু এ কিবা এটা নিজৰ মানে মানুহজনক নোখোজাকে কিবা এটা খৰচটো ওলাই থাকক।
অ',
নিজৰ বস্তু এটা ল'ব পাগে সেইকাৰণে বোলো তোমাকো কথাটো কওঁ তুমি জান নে নাজানাই নে বোলো আৰু তোমালোকৰ ঘৰলে যাবলৈও দূৰ হয় দিয়াচোন কবলৈও নহয়
ক'বলো হয়
অ ফোনৰ নাম্বাৰটো তোমাৰ ফোনৰ নাম্বাৰটো মোৰ নাছিলে বেলেগৰ পৰাহে তাপা আকৌ মই মাৰিলো তুমি ৰিচিব নকৰিলা তাপা এতিয়া আকৌ তুমি উলটাই ফোন কৰো তেনেহে মই পাইছো
অ', তেনেকে মোৰ তাতো ফোনৰ নাম্বাৰটো আছে যদিও হেৰি আকৌ সময়ে নোলাই যে ব্যস্ত
অ'।
বহুত খুছ তেনেকে থাকো আৰু পৰৰ কিবা এন জি অৰ এই চব খুসুং খাসংকে কৰি থাকো আৰু
অ' তুমি সেই এইটো কৰিলে কৰি চাবা খোৱা বোৱা কৰা নাই বনাই মেলি থৈছো হে এই গোটৰ কাম কৰি আছো যে এইবিলাক লিখি মেলি আজৰি হৈ লওঁ তাৰপা লাহেকে খাম আৰু তেনেকে বুলি ভাবি খোৱাই নাই ছোৱালী খুৱাই বোৱাই পঠিয়ালো ছোৱালীয়ে আজি পৰীক্ষা আদাই হব।
অ আমাৰ ছোৱালীও এদাই হ'ব, লৰা এদাই নহয় বাৰু- আৰু আছে ইলেক্ট্ৰিক চাবজেক্ট আছেই কি বনালা
ভাত সেই কল দিলে আলুৱে বনাই থৈছো তাৰপা মাছ দুটামান আছিলে মায়ে দিছিলে তাকে ভাজি গুজো
অ'।
ছোৱালীয়ে খাই মেলি গ'ল তাকে তুমি সেই আমৰ সোমোৱা যদি মোক কণ্টেক্ট কৰিবা
কণ্টেক্ট কৰিম আৰু মই খবৰ দিম দেই।
অ কণ্টেক্ট কৰি পেলাই মোক জনাবা তেতিয়া মই মানে বাইদেউজনী ফোন কৰি মাতি দিম তুমিা তাতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিবা। ধুনীয়াকে
অ', অ' ডকুমেন্টচ কি দিছানো
এই ডকুমেণ্ট একো নালাগে তোমাৰ আধাৰ কাৰ্ডটো দিলেই হ'ল আৰু তোমাৰ নামটো তুমি কোনটো নাম দিবা সেই নামটো দিলেই হ'ল
অ',
মই এতিয়া উদ্যমিতা ৰেজিষ্ট্ৰেশচন কৰি থৈছো তোমাৰ পূৰ্ণিমা এনটাৰপ্ৰাইজই এনটাৰপ্ৰাইজ বুলি দি থৈো মানে মানে মোৰ নামটো নহয় আৰু মানে এনেই হেৰি নিজৰ ববীয়াকে নামটো দি থৈছো আৰু
অ',
মোৰ নামটো মই দিয়া নাই মানে এ তেনেকে দিব পাৰে যে
উম
তুমিও তেনেকে দি পেলাই এটা খুলি থৈ দিবা তা পিছত নিজেওে এটকা দুটকা পইচা পাই থাকিবা
অ', এনেই তাতে ঘৰ
অ', আৰু সেইবিলাকৰ তোমাৰ পইচা পাতিও ঢেৰ আহি থাকে নহয় মানুহে কিমান পায় আমাৰ বিলাকৰহে একো খা খবৰ নাথাকে
অ',
তেনেকে ঢে ঢে পইচা পায় তাকে বোলো তুমি কথাটো জান নে নাজানে তোমালোকৰ ওচৰ মানুহ ধেৰ কৰিছে দেখোন নাজানা নেকি
গম পোৱা নাই মই বেলেগ কামত লাগি আছো যে সেইবিলাকৰ খবৰ লবলৈ যোৱাই নাইছিল কি হয় পাইছে
অ', তাৰপৰা ভাত খাবলৈ মাছ পুঠি পোৱা নাই
মাছ পুঠি আজি ওলোৱা নাই এনে দুই এটা থাকে বাৰু দেই তাৰপিছতে হেৰি অ' আমাৰ ইফালে হেৰি বৰষুণ কৰিছে বাৰু বৰষুণ হলে মাছ হয় বাৰু অ', ফালে কিবা বৰষুণ দিছে নেকি
কোনো দিছে তোমাৰ দিয়ে আছে মাটি ৰুবলৈ হোৱাগে নাই
মাটি ৰুবলৈ নাই হোৱা তাত ওলালে নে
এই কনো ওলোৱাই নাই কালি সেয়া সে সূতা চিগিলে কালি সেয়া জইণ্ট ডিউটি নে গল আজি এ বম বুলি ভাবিলো বৰষুণে বৰষুণে যোৱা নাই দেখোন কেনেকেনো ববা
তাকেহে মই মোৰ এই তাঁত জুতি বোৱাই নাই কালি বম বুলি ভাবিলো তোমাৰ সৈ মানুহ এঘৰলে তাত এযু লগাইছে ফুল বাচিব নোজানে আকৌ ফুল বাচিবলৈ যাব লগীয়া হ'ল সেইদে কৰি থাকোতেই তোমাৰ টাইমতটো গুচিয়ে গ'ল মৰত আহি আহিয়ে তাপা গধুলা দল আউ তোমাৰ গৰুৱে গায়ে
গধূলা হলে আৰু মাইকী মানুহ এজনী ওলাবলে সময় নাই নহয় কাম কিমান আৰু
তাকে চুটি নাই ধেৰ গৰু আছে তোমাৰ গৰু ছাগলী আছে নহয়
মোৰ গৰু নাই বাৰু ছাগলী আছে তাপা হাঁহ আছে মুৰ্গী আছে এ এইবোৰ আপদ অ', পুহিলেও আপদ নুপুহিলেও আপদ মানে তোমাৰ শান্তি নাই আৰু আমনিহে এইবোৰ হাঁহৰ কাৰণে হাঁহ কেইটামান আছে বাৰু উ পোৱালি হাঁহ নটা আছে। তাৰপা আকৌ তোমাৰ ডাঙৰ হাঁহ পাঁচটা আছে। বৰ দিগদাৰ এইবোৰ পানী হয় যে পানী খেদা ফলা কৰি থাকোতে এনে বহুত হেৰি হৈ যায়।
এ সেইফালে পানী হয় ন?
পানী বহুত হয়। তাৰপিছত এতিয়া হ'ব দিয়া তোমাক কথাটো ক'লো তুমি কি কৰা কৰিবা আৰু দেই।
হেৰি কৰিম তোমাক। খবৰটো দি দিম। তাৰপিছতে মই সেই ডকুমেন্ট খিনি পঠিয়াল। মাৰাপা সেই খিনি লম আৰু তুমি হেৰি কৰি দিবা। মই যোগাৰ কৰি লওঁ আচাৰ চাচাৰ, দেই
ঠিক আছে দিয়া। অ অ অ